হেল্ল', হেল্ল'।
অঁ', কোৱা?
কি কৰি আছা?
এয়া ভালেই, তোমাৰ?
অঁ', মোৰো, তাৰপিছত
খোৱা-বোবা হ'ল?
অঁ', -হ'ল, তোমাৰ?
মই এয়া জাষ্ট খালো আৰু।
অ'।
কি বনালে পিছত?
আজি শুকান মাছ।
বাঃ শুকান মাছ, সেইটো দেখোন মোৰো ফেভৰেট।
ফেভৰেট নেকি?
উমঁ, আমাৰো আজি মাছেই বনাইছিলে আহিব লাগে নেকি। অ', বনাই থোৱা মোৰ কাৰণে মই যাম খাবলৈ।
অ', আহি যাবা।
উমঁ, বাকী ঘৰৰ চবেই ভাল আছে?
অ', -ভালেই, তোমাৰ?
এইয়া চলি আছে আৰু।
হয়। কোৱা পিছে আজি ঘূৰা-চুৰা প্লেনিং নাই নেকি?
আছে, এয়া ওলাই আহিছো এতিয়া অকণমান পিছত।
অ'।
অকণ ওলাই যাওঁ, দেওঁবাৰ বুলি অকণ গণেশ ঘাটলৈ ফুৰি আহোগে। উমঁ, যে তোমাৰ বাকী' একো প্লেন নাই? তাই একে। মাল হা নতন মাল মানে নাই।
ভাবিছিলো ভাবিছিলো যাম বুলি।
ওলোৱা তেনেহলে
হা।
ওলোৱা তেনেহলে একে একে। অ', লগৰ নাই নেকি? ব'লা তেনেহলে। একো নহয় ব'লা মোৰ লগতে ব'লা। শুনি বিয়ে গাহৰি মানুহ নহয় তেনেকুৱা বইল খুব খাওঁ আমি। অ কথা এটা মনত পৰিলে তোমাৰ ঘৰ পপীটো কেনেকা আছে।
অ ভালে আছে।
ভালে আছে। কি নাম জানো আছিলে। লিঅ' অ সেইদিনাখন গৈছিলো যে সেই লিঅ'টো। কিমান মোৰ লগত খেলিছিলে।
অঁ।
এতিয়া চাগে গলে। এই হ'ল নেকি চাৰি পাঁচ ছয়মাহ মান হ'ল চাগে।
অ।
তেনেদৰে আছিলা চাগে।
হা।
তেতিয়া তুমি ঘৰত নাছিলা নেকি? মই তোমাক উম মই কাষেদি গৈ আছিলো তেতিয়া মোক চাই পেলাই ৰাস্তাত আহিছিলে।
অঁ।
উ ।
বহুত উতপতিয়া।
তাকে।
তোমাৰ ঘৰত আছে নেকি।
উম অ মোৰ ঘৰতো আছে। মোৰ ঘৰত মোৰ পে পেৰত আছে। মোৰ মিঠু। গোটেই দিন। গোটেই দিন কিমান কথা পাতি থাকে তাৰ লগত কথা পাতি পাতি মোৰ মুখেই বিষাই যায় আৰু কিমান কথা পাতিম।
অ কি কি কথা পাতিব পাৰে।
তেনেকুৱা একো শিকোৱা নাই। মানে নিজে নিজে কথা পাতে মন গলেহে কথা পাতে নিজে নিজে। মিঠু বুলি মাতে, খুৰা বুলি মাতে, ভোক লাগিলে আকৌ। টাৱা টাৱা খাবলৈ দে, সেইবিলাক কথা পাতি থাকে। ঘৰত আৰু। আৰু এটা কথা নহয় তাৰ ভোক লাগিছে আৰু। সেই তেনেকুৱা বুলি মাতি থাকে আৰু এবাৰ যদি বাচনৰ শব্দ শুনিলে কিবা বনাই আছো। তাৰ আৰু টাৱা, টাৱা, টাৱা, টাৱা কৰি থাকিব সি আৰু। ইমান ভোক লাগে তাৰ খাবলে আৰু, তেতিয়া আৰু তাক দিবই লাগিব। নতুন নাম অ নাই এনেই। তো মিঠু বুলি মাতে কিন্তু ভোক লাগিলে আকৌ টাৱা টাৱা বুলি মাতি থাকে।
উ । এনেকা কো কো কোনে শিকাইছে।
নিজে নিজে শিকিছে আমি একো কোৱাই নাই। ভাল বস্তু শিকাওঁ ইমান ধুনীয়া ধুনীয়া কবলে কথা, সেইবিলাক নকয়। আৰু এটা সৰু এটা আছে লগতে থাকে, সেই সৰুটোক মই ভাল- শিকাইছে টো তাৰ পৰা এইবিলাক উল্টা পোল্টা নিশিকাও তাই তাৰ লগত থাকি থাকি সেই টাৱা টাৱাই শিকি আছে। কি কবা মানে? ভাল শিকালে আজিকালি ভাল শিকিবই নিবিচাৰে।
অঁ বেয়া শিকালে বেয়া শিকি যায়।
উম' আজিকালি মানে চব একেই।
অঁ পাখিবোৰো এনেকাই। মানোতো মানো মানুহতো মানো অঁ।
কি কবা আৰু?
অঁ' তাৰপিছত, কোৱা?
সেইয়া আৰু, কি কৰিম? দেওবাৰ বুলি অকমান- ঘৰতো শান্তি নাই ইমান গৰম দিছে বা। কি ওৱেদাৰ টো কৰিছে।
অঁ' বৰষুণ আহিছিলে ন?
এই অলপ আগত দিছিলে, কিনো লাভ দাল হ'ল? সেই একেটাই আকৌ ৰ'দ দি পেলাই আকৌ গৰম দিছে। উম' সেইটো এনেই দিছে বৰষুণটো একো কামৰ নহয়। অকমান বৰষুণটো দিব বত- তৰটো অকমান ডাৱৰীয়া হ'ব বতাহ মাৰিব, তেনেহ'লে অকনমান ভাল লাগিব। সেই আঠ তাৰিখে গৈছে। গুচি গৈছে বেছি ডাঙৰ কথা। উম' এতিয়া আকৌ সেই ওৱেডাৰ একেটাই হ'ল।
এইত এনেকা হলে বেছি গৰমেই লাগে।
উম' এই যেতিয়া- ৰ'দ দি কেনে অকমান টাইমৰ কাৰে বৰষুণটো দিয়ে। সেইটো পিছত আকৌ ৰ'দটো যোনটো দিয়ে বহুত গৰম লাগি যায়- সেইটো আৰু। অৱস্থা নাইকিয়া কৰি দিয়ে।
উম'।
অঁহ বাকী তোমাৰ লগৰ বোৰ ভালেই আছে?
অঁ' আছে।
আছে আৰু। তাৰ লগতে ওলাম এতিয়া অকমান।
অঁ'
ফুৰি আহোঁ গোটেই দিনডাল ঘৰতে বহিলোঁ, মাও নাছিলে ঘৰত। মাঁ গৈছে মামাহঁতৰ ঘৰত।
অঁ' তোমাৰ মামাৰ ঘৰ কি ঘৰৰ ওচৰতে?
নহয় অকমান দূৰত।
অঁ'।
পৰুৱা পাল ভিতৰত পৰুৱা ফালে আছে নেকি?
অঁ'।
সেইকাৰণে মইয়ে আজি খোৱা-বোৱা বনালো ঘৰত।
অঁ, বনাব পাৰা?
অঁ অ, চিলি চিকেন বনালো, আৰু ৰুমালি ৰুটি বনালো।
বা ভালেইতো, তেনেহলে পিছত প্ৰব্লেম নহ'ব।
উম' উম' সেইকাৰণে আগতীয়াকে কৈ দিয়াটো ভাল।
অঁ
প্ৰব্লেম নাই, প্ৰব্লেম নাই, হাজবেণ্ড মেটেৰিয়েল
পিছত, প্ৰব্লেম নহ'ব।
নহ'ব, নহ'ব। আজিকালি চবৰে ইণ্ডিপেণ্ডেন্ঞ্চ থাকিবই লাগে ন'?
অ', এইটোৱে, অঁ থাকিবই লাগে।
উম' মই সৰুৰে পৰাই আগৰ পৰাই জানাই দেখোন তুমি। আগৰ পৰাই মই, খোৱা -বোৱা বনাবলৈ ভালেই পাওঁ।
অ'
সেইকাৰণে আৰু, পিছতকে কি এতিয়া আৰু যাওঁ অকমান ওলাই আহোগে। ঘৰত বহি ওলাই যোৱা নাই এইয়া, অকমান গেটৰ ওচৰত আহিছিলো আৰু, চাওঁ, বাহিৰৰ ৰ'দডাল দেখিলেটো ওলাবলৈও মন যোৱা নাই ইমান গৰম লাগিছে।
অঁ বহুত ৰ'দ বৰষুণতটো দিছিলে ভাল লাগিছ
মনতটো ভাল লাগি গৈছে, ত মই কৈছোঁ দে আৰু জোৰেকে দে অকমান ঘৰত বহি থাকো আৰাম কৰো। নাই বতৰ ডাল মোৰ মনৰ ইচ্ছা পূৰণ নকৰিলে।
অ' আৰু উলটাই গৰমহে দি দিলে।
গৰমে দিছে মোক মোৰ ওপৰত তো চাগে বতৰত শ্ৰাপে লাগি আছে নেকি। অভিশা অভিশাপ দি দিছে মোক বতৰ বতৰে। কৈ আছে তোৰ লাইফত কেতিয়াও ঠাণ্ডা নাই অকমান বৰষুণ দিয়া দেখি মোৰ মনটো অকমান হেপি হ'ল কাৰণে আকৌ ৰ'দ ডাল দি এ দিলে। তই যা তোৰ মনোকামনা কেতিয়া পুৰা নহয় যা।
অ' সেইটোয়ে।
দেখিবই নো
ভগবানৰ এটো সহ্য নহয়।
কি কবা আৰু এনেকেই গৈ আছে দিনবোৰ, কেতিয়া যে ঠাণ্ডা দিনতটো আহিব ম ঠাণ্ডা দিনৰ কাৰণে ইমান দিন ধৰি ৱেইট কৰি আছো।
মোৰো ঠাণ্ডাৰ দিনই লাগে, মই গৰমটো সহ্য কৰিব নোৱাৰো।
ঠাণ্ডা দিন এই আহিলেই গুচি গ'ল। গৰম দাৰ আক' যে কিমান টাইম থাকে।
অ'
নাই অৱস্থা নাইকিয়া কৰি দিয়ে আৰু বহুত বেয়া লাগে মোৰ গৰম দিন। মেইনটোৱে ঘামঙতে ঘামঙতে অৱস্থা বেয়া হৈ যায়, গৰম ডালৰ কাৰণে। উ
গৰম দিনটো যে কিয় আহে মই সেইটোৱেই ভাৱোঁ। গৰম দিন একদম ভাল নালাগে।
তাকেইতো তাকে ঠাণ্ডা দিনত লাগিলে মই দু দুটা চুৱেটাৰ পিন্ধি থাকিবলে সহ্য কৰি যাম।
অঁ মোৰো
কিন্তু এই গৰম দিনত, মানে কি ক'ম আৰু মানে ঘৰৰ পৰাই ওলাবলৈ মন নাযায়।
উম
তেনেকুৱা আৰু হৈ আছে এতিয়া আৰু ভালেই লাগা নাই।
মোৰোতো গৰম দিন সহ্যই নহয়, এতিয়া যে মই ভাবি আছো ই মানে এই কেইদিন যে কেনেকা যাব মোৰ
এইকেইদিন মোৰ কথা ক কোৱা যে গৰম দিন কেইটা কেনেকে যাব কিমান দিন লগাৰ থাকিব এই ডিচে আজিকালিটো ডিচেম্বৰতো তেনেকুৱা ঠাণ্ডা নপৰে
অ গৰমে পৰি থাকে
আগৰ দিনত কিমান ভাল আছিলে ছমাহ ঠাণ্ডা দিয়ে ছমাহ গৰম দিয়ে এতিয়া দেখোন দহমাহে গৰম অকল দুমাহে মাত্ৰ ঠাণ্ডা দিয়ে
ঠাণ্ডা অ তথাপিও ডিচেম্বৰটো আহিলে ভালেই হৈ যায় ভালেই লাগে ঠাণ্ডা ঠাণ্ডা হৈ থাকে এতিয়া দেখোন উল্টা একো নাই
উম
ভালেই নালাগে গৰম দিনকেইটা
একদম অশান্তি অশান্তি লাগি থাকে গৰম দালত ন ভালকে কিবা এটা খাবলও নোৱাৰি পিন্ধিবও নোৱাৰি
অ আৰু কামতো যাব মন নাযায়
উম
কামত গ'লেতো এনেকা লাগে যে ইচ ৰাম আহিব দেউতা গৰমত জাগা
উম, তাকেইটো।
অ, আৰু আমাৰ অফিচটো ইমান গৰম। বহুত গৰম।
সেই একেটাই আৰু অৱস্থা বেয়া কৰি দিয়ে।।
উম বহুত বেয়া কৰিছে।
উম
চিছেে কোৱা আৰুিল ভালা
সেইয়া চলি আছে আৰু। যেনে, তেনে দিনবোৰ। কি হ'ব আৰু গৰমৰ কাৰনে।
অ হ'ব তেনেহলে ৰাখো।
উম, উম ঠিক আছে দিয়া। উম